উম।
হেল্ল'।
অহ কি কৰি আছা এ?
অও চাহ খাই আছোঁ ৰ'বা! তুমি কি কৰিছা?
অ চাহ খাই আছে নেকি? এ মও তোমাৰ এই চাহে খাই আছিলোঁ।
অ। কিহেৰে খালা চাহ?
ভাত তোমাৰ বেলেগ একো নোৱাৰি। তোমাৰ সেই গাখীৰ দিয়া চাহ আৰু তোমাৰ এই সেই বুলি কয় এইটো? এই অলপ লাৰু এটা আৰু বিস্কুট অলপ সেইয়ে আৰু। তুমি কিহেদি খালা?
অঁ, এই গাখীৰ দিয়া চাহৰ লগত তোমাৰ অলপ মাইয়ে পিঠা বনাইছিল তাকে খালোঁ পিঠাই দি। বাকী এটা কথা হে এটা কথা মানে, পাতিবৰ কাৰণে তোমাক ফোন কৰিলোঁ মই আজি।
অঁ, কোৱাচোন? এনেতো ফোন-চোন নামাৰে কিবা কথা কোৱাচোন?
মানে, আজিকালি তোমাৰ তুমি এটা কথা লক্ষ্য কৰিছানে মানে ধৰা আজি আজিকালি বহুতে মানে সফলতাটো জীৱনত উপলব্ধ কৰে। কিন্তু তেওঁলোকে যে সেই সফলত্ তা সেই সফলতা আৰু পৰিশ্ৰমখিনি কিন্তু মানুহে আজিকালি খুবেই কমেই লক্ষ্য কৰে। খালি তেওঁলোকৰ সফলতাটো দেখে।
অঁ, সেইটো হয় দিয়াচোন। মানে মানুহে এই যিটো ধৰি লোৱা আমাৰ এই ছাত্ৰ -ছাত্ৰীবিলাক আছে বা তোমাৰ এই ধৰি লোৱা আমাৰ যিটো সমাজৰ যিবিলাক যুৱক -যুৱতী আছে তেওঁলোকে ধৰি লোৱা চাকৰি হওঁক বা নিজৰ এটা পৰীক্ষাৰ কাৰণে মানে তোমাৰ লাগি আ কিন্তু তেওঁলোক সফল হ'ব পৰা নাই কিন্তু তেওঁলোক পৰিশ্ৰম কৰি আছে বহুত দিনে -ৰাতি। তেওঁলোকৰ আ যিটো সফল হ'ব লাগে। সেইটো হ'ব পৰা নাই কিন্তু তেতিয়াও মানুহে তেওঁলোকক মানে মানে তুলনা কৰে বেলেগৰ লগত যে তই কি পঢ়িব পৰা নাই এনেকুৱা আৰু ত' মানুহে মানে কষ্ ষ্টটো নাচায়ে মানে আৰু তেওঁলোক অকল সফলতাই লাগে এনেকুৱা আৰু।
অঁ, হয় দিয়া মানে মও একে মানে আগতে কি ভাবিছিলোঁ তোমাৰ যিবিলাক সফল মানুহ থাকে ন' তেওঁলোক ভাবিছিলোঁ যে তোমাৰ জন্মগতভাৱে তেওঁলোকে সকলোতে আগবঢ়া নেকি? কে তোমাৰ যিমানে তোমাৰ তেওঁলোকৰ যাত্ৰাৰ বিষয়ে তুমি জানিবা ন' তেতিয়া তুমি বুজিবা যে তেওঁলোকেও যিটো পৰিশ্ৰম সেই পৰিশ্ৰম কৰিয়ে জীৱনত আগ আগবাঢ়িছে আৰু ক'বলে গ'লে তোমাৰ বুজিলোঁ আৰু মই যে সফলতাৰ যিটো মূল চাবি-কাঠি ন' সেইটো তুমি পৰিশ্ৰম বুলিয়ে ক'ব পাৰা। তেওঁলোকে মই বহুত তেনেকুৱা ধ - অঁ, ওচৰৰে মানুহ দেখিছোঁ। তেওঁলোকে মানে, কি কৰে বহুত তোমাৰ জীৱনত বাধা হওক, ব্যৰ্থতা হওঁক এইবিলোৰ মাজত পাৰ কৰি আহে আৰু। পাৰ কৰি আহি নিজৰ ল ক্ষ্যত উপনীত হয় ত' সেই যিখিনি কষ্ট বা সেই যিখিনি ধৈৰ্য্য সেই ধৈৰ্য্য বা একাগ্ৰতা কিন্তু জীৱনত থাকিব লাগে মোৰ হিচাপত।
সেইটোতো হয় দিয়াচোন আৰু মানে মইও ভাবোঁ আৰু সেইটো কথা। এ তুমি ক'লাই যিবিলাক আমাৰ ডাঙৰ ডাঙৰ মানুহ আছে। সেইবিলাকৰ পৰিশ্ৰমৰ কথা ভাবি ভাবিবলৈ গ'লেতো তোমাৰ মানে মনত এনেকুৱা আহে, যে তেওঁলোকে মানে একো মানে, শূন্যৰ পৰা আৰু শূন্যৰ পৰা আৰম্ভ কৰিছে তেওঁলোকেও। তেওঁলোক আজি কিমান ডাঙৰ হৈ গ'ল। হয় দিয়া মানে পৰিশ্ৰম কৰিলে তুমি সফলতা অৰ্জন কৰিব পাৰিবা। কথা এটা আছে নহয়, মানে তোমাৰ পৰিশ্ৰমৰ যিটো আটাইতকৈ ডাঙৰ আৰু সুবিধা সেইটো হ'ল মানুহক যিটো আত্মবিশ্বাস, সেই আত্মবিশ্বাস দৃঢ় ন' সিয়ে সেয়ে দিয়া আৰু ধৰি লোৱা এ, যেতিয়া আমি আৰু নিজৰ যেতিয়া চেষ্টা বা তোমাৰ কিবা কৰোঁ, চেষ্টা কিবা কৰোঁ আৰু মানে কিবা এটা লাভ কৰোঁ, তেতিয়া মানে তাৰ যিটো আনন্দ অ', ধৰি লোৱা তুমি পৰীক্ষাৰ কাৰণে ভালদৰে পঢ়িছা, আৰু তুমি পৰীক্ষাত ভাল নম্বৰো পাইছা। ত' তেতিয়া এটা বেলেগে আনন্দ লাগে ন' মানে তোমাৰ ধৰি লোৱা অন্যান্য যিবিলাক কাম আছে, তাতো যি তুমি চেষ্টা কৰিছা বা তুমি যিটো কষ্ট কৰিছা! সে কষ্ট কৰা ফলটো তুমি কিন্তু ভাল পাইছা, তেতিয়া যিটো আনন্দ কষ্ট কৰি পোৱা এই আনন্দটো কিন্তু বেলেগক কোনেও দিব নোৱাৰে। এ, ধৰি লোৱা তোমাৰ যিটো আনৰ সহায়েৰে পোৱা যিটো সফলতা বা ধৰি লোৱা আনৰ সহায়েৰে যিটো পোৱা তোমাৰ কষ্টৰে যিটো আনৰ, যিটো নিজৰ কষ্টৰে নোপোৱা সফলতা, সেই সফলতাৰ মাজত কিন্তু বহুত পাৰ্থক্য আছে। মানে আনে দিয়া বস্তু আৰু নিজে লোৱা বস্তুৰ মাজত বহুত পার্থক্য আছে, ক'বলৈ গ'লে আৰু মই ভাবোঁ।
হয়, হয়, মানে এইটো তুমি যিটো পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰতে ক'লা ন' সেইটো কথা কিন্তু হয়, কাৰণ মানে হয়তো কেতিয়াবা কি হয়, তুমি একেবাৰে এবাৰতে কিবা এটা সফলতা নানিব পাৰা পৰী ক্ষাৰ, ক্ষেত্ৰত ফলাফল দেখুৱাব নোৱাৰিব পাৰা, কিন্তু সময়ৰ লগত যদি তুমি চেষ্টা কৰি যাই থাকা, পৰিশ্ৰম কৰি যাই থাকা, তেনেহ'লে মানে সেই সফলতাটো আহিয়ে যায় নিজে, নিজে। আৰু তুমি যিটো ক'লা ন' নিজে কৰাৰ যিটো নিজে অৰ্জন কৰা সফলতা ন' সেইটোৰ সঁচাকে দে এটা যে কয় নহয়, আজিকালি চেট টিছফেকশ্বন বুলি যে কয়, সেইটোৰ মানে সুখ টো, বেলেগে আৰু সেইটোৰ সুখ মানে বেলেগৰ লগত তুমি তুলনা কৰিবই নোৱাৰা। মানে সেনেকুৱা ধৰণৰ সুখ অ', হয়তো তুমি কেতিয়াও এনেকুৱা ধৰণৰ সুখ নাহে জীৱনত যেতিয়া তুমি নিজৰ কষ্টৰে বা নিজৰ পৰিশ্ৰমেৰে নিজৰ সফলতা অৰ্জন কৰিব পাৰিবা জীৱনৰ। ত' সেইটো মইয়ো লক্ষ্য কৰিছোঁ বাৰু, আৰু তোমাৰ সফলতা যিটো মাপকা ঠি, বুলি মই ক'লোঁ পৰিশ্ৰম, পৰিশ্ৰমৰ লগত কিন্তু সেই পৰিশ্ৰমখিনি তুমি স সঠিক সময়ত কৰিছা নে নাই, বা তুমি পৰিশ্ৰমৰ লগত সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰি নে নাই বা সেই পৰিশ্ৰম কৰক যেতিয়া কৰিছা, তেতিয়া তোমাৰ যিটো বিষয়ত তোমাৰ পৰিশ্ৰম কৰিব লাগিছিল, সেই বিষয়ত কৰিছা নে তুমি বেলেগ বিষয়ত কৰিছা এনেকুৱা কিছুমান দিশো তোমাৰ সামৰি ল'ব লাগে, কিন্তু কাৰণ সকলো বস্তুত গুৰুত্ব দিব লাগিব, এনেকুৱা নহয় যে তুমি একো নাজানা তোমাৰ একো লক্ষ্য নাই, তুমি খালী পৰিশ্ৰম কৰি যাই আছা জীৱনত। তুমি পঢ়ি যাই আছা, পঢ়ি যাই আছা, কিন্তু সেই পঢ়াই দি তুমি জীৱনত কি কৰিব লাগে! বা কি আহৰণ কৰিব বিচাৰি আছা, সেইটো যদি তুমি নাভাবা বা সেইটো যদি তুমি এবাৰো চিন্তা নকৰা তেনেহ'লে কিন্তু সমস্যাই দেখা দিয়ে। কাৰণ মই নিজে দেখিছোঁ, মোৰ লগৰে এজন তেওঁ মানে পঢ়াত বহুত ভাল আছিল অ', মানে তোমাৰ সকলোতে তোমাৰ বেছি, বেছি নম্বৰ পায় বা ভাল ফলাফল আৰু। কিন্তু তেওঁ কষ্টও কৰিছিল তোমাৰ স্কুলৰ সময়ৰ পৰা কষ্ট কৰিছে সকলো ক্ষেত্ৰতে। কিন্তু ইমানে পঢ়াত ব্যস্ত হৈ গৈছে যে, তেওঁ তোমাৰ এতিয়া লগ বন্ধুৰ লগতো মাত বোল নাই। বা তেওঁ ঘৰৰ পৰা বাহিৰতো ওলাই নাহে, আমাৰ এতিয়া বৰ্তমানৰ যিটো সমাজ চলি আছে, সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাৰ লগতো পৰিচিত নহয়, ত এনেকুৱা হব নালাগে যে অ তুমি পৰিশ্ৰম কৰি আছা পঢ়াৰ ক্ষেত্ৰতে হওক আজিকালি ল'ৰা ছোৱালী বিলাকে এনেও তুমি দেখিবা নপঢ়িলেও তেওঁলোকে ঘৰতে সোমাই থাকে। সেনেকুৱা হ'ব নালাগে অলপমান সমাজ ব্যৱস্থাৰ বিষয়েও গুৰুত্ব দিব লাগে, যিহেতু তুমি জীৱনত পৰিশ্ৰম কৰিয়ে সফলতা অৰ্জন কৰিব পায় লাগিব। কোনেওটো তোমাক এতিয়া সফলতাটোতো হাতত তুলি নিদিয়ে। ত' সেই বিষয়ে অলপমান কিন্তু চিন্তা ভাৱনাটো সলনি কৰিব লাগে মানুহৰ।
হয় দিয়া সেইটো বাৰু ঠিক কৈছা তুমি, আৰু আৰু তুমি যে ক'লা এই যিটো মানুহে সফলতা অৰ্জন কৰিবলৈ যিটো টো চাপকাঠি আৰু মানে মাপকাঠি সেইটো কিন্তু লাগিবই দিয়াচোন অগৰহ পৰিশ্ৰমটো। আৰু মোৰ মই ভাবো আৰু পৰিশ্ৰমৰ লগতে আৰু মানে কেৱল পৰিশ্ৰম মানেতো কেৱল মানে তো ধৰি ল বেছি সময় কাম কৰা নহয় ন। বা তোমাৰ বেছি সময় কাম কৰি থাকিলে তুমি সফলতা নাপাও ন বা তুমি একদম এ ধৰি লোৱা দিন হাজিৰা কৰা মানুহ বিলাক, তেওঁলোকেতো বহুত পৰিশ্ৰম কৰে তেওঁলোকেতো মানে ইমান এটা সফলতা মানে অৰ্জন কৰিব পৰাই ন যিবিলাক বাকী ডাঙৰ মানুহৰ দৰে, ত' সেই টো আৰু মানে আমি কেনেকে সঠিক সময়ত সঠিক পৰিশ্ৰম কৰিব লাগে সেইটোৱে আমি গুৰুত্বপূৰ্ণ মই ভাবোঁ আৰু। মানে তুমি যদি আৰু মই ভাবোঁ সঠিক সময়ত যদি তুমি সঠিক পৰিশ্ৰমটো কৰা তেতিয়াই তুমি জীৱনত আৰু অধিক সফলতা অৰ্জন কৰিব পাৰিবা, যদি তুমি ধৰি লোৱা এনেই আৰু কাম কৰি আছা কিন্তু তোমাৰ একো কামত নাহে, বা তোমাৰ এনে আৰু এনে আৰু কিবা এটা পৰিশ্ৰম কৰিছা তে তেতিয়াহলে তোমাৰতো একো লাভ নহ'ব ন, তুমি জানো সেইটো পৰিশ্ৰমে সঠিক দিশত বা সঠিক পদ্ধতি তেনেকুৱা আৰু। বা তোমাৰ বহুত মনোযোগৰে আৰু সেই মনোযোগৰে কামটো কৰা বাত সেই কামটোত কৰাত গুৰুত্ব অ গুৰুত্ব দিয়া তেতিয়াই সেই মানে কামটো তোমাৰ নিজৰ সফলতালৈ আনিব বা নিজৰ যিটো অ ভাৱ বা নিজৰ যিটো পৰিশ্ৰমৰ কষ্টৰ ফল সেই ফলটো তেতিয়াই পাবা তুমি, মানে এনাই অনাই বনাই বা পৰিশ্ৰম কৰি থাকিলে কিন্তু তুমি সফলতা নোপোৱা আৰু মই ভাবো আৰু এনেকে। বাকী তোমাৰ এই যি কলা তুমি এই পৰিশ্ৰম যিটো কলা সেই পৰিশ্ৰমৰ যিটো মই বিশ্বাস কৰো আৰু যিটো পৰিশ্ৰম সেই পৰিশ্ৰম হয় আৰু তাৰে কোনো বিকল্প নাই আৰু ক'বলৈ গ'লে, মানে ধৰি লোৱা কেতিয়াবা আন মানুহ ধৰি লোৱা আগবাঢ়ি যাব পাৰে বা কেতিয়াবা ধৰি লোৱা অ আন মানুহে কেনেকৈ ইমান সফলতা পায় আছে? তুমি কিয় পোৱা নাই সেনেকুৱাও ভাব আহিব পাৰে। এ ধৰি লোৱা এতিয়া ক'বলৈ গ'লে উদাহৰণ দিলে এই তো তোমাৰে উদাহৰণ দিলো বা মোৰে উদাহৰণ দিলো। ধৰি লোৱা মোৰ লগৰ এটাই অ ধৰি লোৱা বহুত আগবাঢ়ি আছে মই আগবাঢ়িব পৰা নাই তো এটা কেনেকুৱা অনুভৱ হ'ব ভাবি ছোৱাচোন। ত' সেনেকুৱা কথা আৰু, ত' আমি সেনেকুৱা ভাবিব নালাগে, যে তাৰ অ তাৰ তোমাৰ সফলতা লাভ কৰিছে সি, ত সফলতা লাভ কৰক সি। ত' ময়ো যেতিয়া মোৰ সময় আহিব, মই যেতিয়া মোৰ নিজৰ পৰিশ্ৰম বিলাক কৰি যায় থাকিম ত' তেতিয়া মোৰ নিশ্চয় মই সফলতাটো অৰ্জন কৰিব পাৰিম। সি সি যেনেকে সি তাৰ পৰিশ্ৰমৰ ফলত যিটো সফলতা সেই সফলতা অৰ্জন কৰিলে। কৰিলে আৰু তেনেকে ময়ো তোমাৰ অ মোৰ কষ্টৰ ফলত যিটো সফলতা, সেই সফলতাটো এদিন হ'লেও এদিন নিশ্চয় অৰ্জন কৰিব পাৰিম। ত' সেনেকুৱা আৰু মানে, যেতিয়া নিজৰ এটা অহ লক্ষ্য আৰু নিজৰ নিজ ল ক্ষ সেই লক্ষ্য যদি মন দি কিনে আমি ভা মন দি ভাবোঁ আৰু বা তুমি বেলেগৰ কথা ইমান এফাল এফাল কৰি নাভাবোঁ। অকল নিজৰ পৰিশ্ৰম বা অকল নিজৰ লক্ষ্যৰ কথা ভাবো। তেতিয়া আমাক সফলতা পাবলৈ কোনেও ৰখাব নোৱাৰে। কাৰণ চোৱা পৰিশ্ৰম আৰু পৰিশ্ৰমৰ লাগিবই তোমাৰ কোনো এটা সফলতা কৰিবলৈ। তুমি ডাঙৰ ডাঙৰ যিবিলাক খেলুৱৈ হওঁক? অ' তোমাৰ ব্যৱসায়ীসকল হ'ওক বা তোমাৰ এই ডাঙৰ ডাঙৰ অহ চৰকাৰী চাকৰিয়ালে হওঁক। তেওঁলোকে কি কৰিছে, তেওঁলোকে কষ্ট কৰিছে এক নম্বৰ কথা আৰু দ্বিতীয় কথা, কষ্টৰ লগতে মই ভাবোঁ আৰু ভাগ্যখনো বহুত দৰকাৰ আৰু। তো তুমি পৰিশ্ৰম কৰিছা ঠিকেই, কিন্তু যোদিন তুমি ভাগ্য নাই বা তুমি যি দিন বহুত কষ্ট কৰিছা, কিন্তু তুমি কিবা কাৰণত ধৰি লোৱা থাকে ন কিছুমানে এক নম্বৰ বা কিছুমানে এনেকুৱা কিবা অলপৰ কাৰণে অ কেনঞ্চেল হৈ যায় বা কিবা অলপৰ কাৰণে পুলিচ হওঁক বা তোমাৰ এই যিবিলাক আৰ্মি আছে তাতে নাপায়। ত' সেইবিলাকো কিন্তু ভাগ্যৰ ওপৰতে বহুত নিৰ্ভৰ কৰে আৰু। ত' সেয়ে দিয়া আৰু কিনো ক'ম আৰু, বাকী তুমি কিবা ক'বা যোন কোৱা আৰু।
হ হয় দিয়া, খালি কিন্তু এনেকুৱা হ'ব নালাগে। মই এটা কথাই ভাবো তোমাৰ পৰিশ্ৰম কৰাৰ পিছত এ কুৱা হব নালাগে যে, আমি বেলেগৰ লগত তুলনা কৰো নিজকে। যে সি ইমান পৰিশ্ৰম কৰা তথাপি ইমান সি সফল হৈছে, আমি ইমান পৰিশ্ৰম কৰিছো তথাপিও আমি সফ ফল হ'ব পৰা নাই। এনেকুৱা ধৰণৰ চিন্তাধাৰা ৰাখিব নালাগে মনত। পৰিশ্ৰম কৰি গ'লে হ'ল। এদিন নহয় এদিন সফলতা নিজে আহি যাব। কিন্তু পৰিশ্ৰম সফলতাক দেখি তুমি পৰিশ্ৰমটো যদি বন্ধ কৰি দিয়া, সেই সফলতাৰ কিন্তু একো কামত নাহে। ত' এনেকুৱা ধৰণৰ বস্ টোৱে ক'ম বাৰু বাকী বেলেগ একো নকওঁ, আজিনে নহ'লে ৰাখিছোঁ দিয়া আজিলে। পিছত কেতিয়াবা কথা পাতিম।
অঁ, হ'ব দিয়া।